অ' কোৱা।
ব'লো আজি এ জি অ'ৰ লাষ্ট দিনতটো ন?
অঁ আজি -আজি মানে তোমাৰ এইয়া কপীলে মানে তোমাৰ কিবা বৈঠক গোটাইছে।
হয় নেকি?
তাত মানে আমি সন্মিলিত হ'বনে
গ'ম পালো, গ'ম পালো, গ'ম পালো, যাম দে একেলগে গোটেইকেটা গৈ কি হ'ব কি নাই এতিয়া ন ' কথাবলাক ত' পাতিব লাগিব যিমান যি হলো
মাহৰ এনডিঙত তোমাৰ মানে কপিল আক খংটো উঠি যায় নহয়।
ন' খং উঠি যায়। নহয় একচুৱেলি মাহৰ এনদিঙত নহয় তাৰ মানে মুড চুউইং আছে ছোৱালী মানুহৰ নিচি গ'ম পাইছনে? এই মন গ'ল এই ভাল এই মন গ'ল, এই বেয়া।
এই তুমি
তেনেকুৱা মানে। এনেকুৱা নহয় যে তোৰ কাইলৈহে অ বা কাইলৈহে বেয়া হ'ব বা। কিবা সেইটো নহয় মানে আহ এতিয়া ধৰ ফটক একে লাগেই কলে জাহ এইবিলাক নহব এনেকুৱা মানে। আগত হৰা মন গোন অঐ দে -দে- দে- দে -কৰিব লাগে কৰিব লাগে দেই।
আকৌ তপা চিদিনাখন আকৌ এতিয়া উম পাই যাব বস্তুবিলাক এই ঠিকে আছে ঠিকে এইটোতো ভালেই
হাঁহিটো মাৰি পেলাই।
অঁ -অঁ -ক কথাটো বলে এই। তেনে কয় নাই এতিয়া মানে এনেও আজি লাষ্ট। ত আজি মানে যিমান পাৰো।
কালি বেছি লোদ নললো মানে মূৰত।
হেৰিটোৱে তুমি অকণ লোড ল'ব লাগিছিলা তেতিয়া মানে আজি ইমান নাথাকিম জানো।
অ নহয়- নহয়- মই মানে কিয় লোদ নলোলো মই বোলো বাদ দে কালিনো আৰু কিমান মই বহুত বেছি হ'লে এক ঘণ্টা বিছ মিনিটহে গাড়ী চলাব লাগিব।
হাইটোৱে।
লাহে- লাহে -চলাই থাকিম।
লাহে -লাহে- লাহে- মানে তুমি ধৰি লোৱা আবেলিলৈকেও যে গাড়ী চলি থাকিব আৰামত।
হেই আৰামছে -আৰামছে- চলিব এতিয়া তোৰ লগত ধৰ দুবাৰ চলি গ'ল। ঠিক আছে। তাৰপিছত আৰু মই ধৰি ল ছবাৰ চলাব লাগিব আকৌ ধৰ আহ। ৰমেশৰ লগত দুবাৰ চলালো।
অ
যদি গুটিৰ লগত পাওঁ গুটিৰ লগত দুবাৰ চলাম আকৌ একে নহলে তোৰ লগত লাষ্টত দুবাৰ চলাই দিম হয়।
সেইটোৱে হৈ যাব মোৰ মই তোমাৰ খালী আছো মোক মা কৈ দিবা মই। অ কি হৈ যাম।
তই তেওঁ দুটা মানৰ থৈ দিবিচোন যদি হয়।
থৈ থৈ দিম থৈ দিম দে মই তোমাৰ। আহ এইকেইটা কৰি পেলাই মই তোমাৰ। সেইটোৱে মই দুটামান কৰিম আৰু কাবালৈ কাবালৈ বাক। কি চাৰিটামান থৈ দিম মানে চাৰিটামানত তোমিনো বাৰ মিনিটকৈ হৈ যাব আৰু।
সেইটোৱে চাৰিটাও নালাগে দুটা তোৱে হল।
অ দুটা অ দুটা থৈ দিম।
আকৌ মানে কি চাৰিটা থবি আকৌ পিছত আকৌ দুটা নোপাবি।
এ পাই যাম আজি ৰাতিলৈকে মানে ধৰি লোৱা মই খতম কৰিহে এৰিছো।
হব আকৌ ৰাতিতটো আছে নহয় ন একে নহলে ৰাতিটো ধৰিম আৰু কি আছে।
কিন্তু মই আজি মানে ধৰি লও কাই মই এন চি- চি- থাকিলো আজি মই মানে ৰাটো ধৰিই লাগিব।
উ এ নালাগে ইমানো লোড লব নালাগে তোৰ বহুত চমু চাপি আহিল নহয়।
অ নহয় আকৌ তোমাৰ আজি বাৰটা বজাতে তোমাৰ আকৌ হৈ যাব নেকি কাম বিলাক। খতম হ'ব নেকি সেইকাৰণে বাৰটা আগতে মানে চব কাম খতম কৰিব লাগিব।
এই একো নাই টেন্যন নাই।
টেনচন নাই হ যাব বাৰু।
বহুত সময় আছে অঔ।
বহুত আছে বহুত এতিয়া কপিলেটো কপিলে কৈয়ে আছে।
অ‍ঁ! মই-মই মোকো-মোকো কৈছে সি।
তুমি কাম এটা কৰিবা তুমি এতিয়া কপিলৰ লগত এইটো কাম কৰি দিবা।
কৰিব লাগিব এতিয়া।
অঁ! এতিয়া কপিলাৰ লগ
গুটিৰ-গুটিৰ আকৌ কি হ'ল গম পাইছ নাই গুটিৰ আকৌ গাড়ী চলি আছে তোৰ তেল খতম হোৱাই নাই নহয়।
অ! সি মানে ই তেতিয়াই তেল ভৰোৱা এতিয়ালৈকে চলি আছে মানে?
এতিয়ালৈকে চলি আছে। অভাৰ হৈ গৈছে ফ্ল' অভাৰ ফ্ল' মাৰিছে।
বা তাৰ মানিবলৈ লাগিব কিন্তু দেই গাড়ীখন বহুত দেৰিলৈকে চলি আছে।
বহুত ডেৰিলেকে, বহুত ডেৰিলেকে।
আমাৰতো এনেকা চলিলে কথা নাই পাছত যদি মিলাই কৰি দিয়ে বস্তুবিলাক।
সেয়ে আমাৰ ভাল-ভাল-ভাল হেৰিবিলাক নললে আৰু।
সেইটোৱেইটো কথা। আমি আৰু আগতেই এয়া কাম খতম কৰিব পাওঁ। যদি আমাৰ তেতিয়াই যদি সেইবিলাক বস্তু
ইমান টাইম গাড়ী চলালো এতিয়ালৈকে একো এটা খা খবৰ নাই, পইচা পাতি নাই হে।
কি মানে কিবাকিবি কৰি থকা মানুহ আছে সিহঁতি জানেতো বেছি। এ কৰিব নিদিব আৰু সিহঁতক তেনেকে বুলি ভাবে।
উম! কি কবি আৰু। বাকী ভাত খোৱা নাই খাম হেৰি মাইনাই খালেহে মোক কৈছে খাই ল। অলি ৰ ভোক লগা নাই।
অঁ!
কি হ'ল ঘৰৰ পৰা তো চাহ-তাহ খাই গলো হা। ঘৰৰ পৰা চাহ-তাহ খাই যোৱাৰ পিছত আকৌ গুটিহঁতৰ ঘৰত গ'লোঁ। খুৰীয়ে ক'লে একদম ধুনীয়াকৈ চাহ একাপ বনাওঁ মই বোলো খুৰি অলপমান ৰখক মই খাই আহিছোঁহে ত বনাব। অলপ ৰখাৰ পিছত আৰু ক'লে বোলে আহাঁ চাহ দিছোঁ। গ'লোঁ চাহ, লুচি দুখন আৰু সেই মিঠাই এটা উলিয়াই দিছে। মই মিঠাইতো আৰু লুচি এখন নোৱাৰো আৰু খুৰি লৈ যাওক তাতে গাখীৰ চাহ গাখীৰ চাহ খোৱাৰ পিছতো আভোগ কৰি দিব।
এ আভোগ কৰি দিয়ে, কৰি দিয়ে।
অঁ! সেইকাৰণে লুচি এখন, মি মিঠাই এটা, গাখীৰ চাহ খাই দিলোঁ এতিয়া ধুনীয়াকে এতিয়া মোৰ ভোক-চোক লগা নাই। যেতিয়া ভোক লাগিব লাহেকে খাম আৰু অঁ। আকৌ সেই এপাক মান হেৰিলৈও যাব লাগিব পুখুৰীলৈ যাব লাগিব আজি। এ দেউতা আৰু মা মানে নাই বিদান্তহঁতৰ আকৌ মামাক ঢু ঢুকাইছিলে নহয় তাৰ আজি কাম নেকি।
অঁ! তালৈ গৈছে?
অঁ! তালৈ গৈছে মিছামাৰী।
মিছামাৰি?
অঁ! মিছামাৰি লৈ গৈছে। এতিয়া আকৌ মই কৈ হাঁহ অঁ অঁ! এতিয়া আকৌ হাঁহক ভাত গাল দিবগৈ লাগিব। তাৰ কাৰণে এপাক মানে যাব লাগিব পুখুৰীলৈ। হেল্ল'! হেল্ল'! শুনিছ নে? হেল্ল'! হেল্ল'। হেল্লো সুঞ্চন নাই? হেল্ল-হেল্ল-হেলো-হেলো